হেল্ল',
অ', কওক
শুনিছা নেকি
শুনিছোঁ শুনিছোঁ
অ', মই আকৌ শুনি নাই পোৱা বুলিয়ে ভাবিছিলো আকৌ
অ', শুনি আছো কি কৰিছেনো
হেইত তোমালে ফোন এটা মাৰো বুলি কথা পাতো বুলি ফোন টো মাৰিছো আৰু ফোনটো ৰিচিভ নকৰে বুলি ভাবি বিষ্ণুকো
কৰিছো
অ শুলে নেকি
শুই আছো।
অ', শুই আছে।
পঢ়ি আছো আৰু টোপনি নাইছোন।
টোপনি নাই যোৱা অহ ভালে ভালে এ মই চোতালতে এনেকে এনেকে ঘূৰি ফুৰিছো আৰু মোৰ টোপনি চোপনি নাই। ন এই গৰম যে ইমানেই গৰম ও
অ' ইমানেই গৰম পৰিছে আজি।
বেছি মানে মানে দিনত গৰমটো বেছি হয়। আগ ৰাতি ৰাতি হ'লে এই মেঘটো একদম ঢেৰেকণী চেৰেকণী বিজুলীছ বিজুলী মাৰি কেনেকুৱা কৰি আনে।
কি?
অ' এই তহঁত